অ হেল্ল'?
অ, শুনা পাইছা নাই?
উম শুনিছো শুনিছো, তুমি শুনিছা নে?
উম শুনিছো শুনিছো, কি কৰিছা?
এয়া তোমাৰ বিচনাতে এনে অকমান শুই আছো।
অ, ভাত - চাত খালা?
উম ভাত - পানী খালো খালো, তোমালোকে খালা নে?
ভাত খোৱা নাই বাৰু দেই খামহে আৰু।
অ অ।
অ, তুমি কি কৰি আছা?
এয়া এনেই আছো, এনেই আছো।
অ, বাকী খবৰ খাতি কোৱাচোন?
উম খবৰ খাতি ভাল ভাল, তোমালোকৰ ভাল নহয়?
উম, ভালে ভালে বাৰু দেই।
তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা?
অ, ইমান দিনৰ মূৰত ফোন কৰিলো মানে তোমাৰ সেই ক সাদা আলোচনা কৰিবলগীয়া আছিলে নহয় গম পাইছা নাই? তাক কে সেই কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো মানে ধৰি লোৱা এতিয়া এ এজন মানুহৰ জীৱনত এটা লক্ষ্য থকাটো উচিত হয় নহয়? কিন্তু এতিয়া মানুহবিলাকৰ কি হৈছে? মানুহৰ জীৱনত মানে লক্ষ্য- চক্ষ্য নথ কা হৈ গৈছে অ। মানুহে - মানুহে তোমাৰ আজিকালি চাবাচোন তুমি যদি ঘৱকে কোনো কাৰোবাক এটা সুধি দিয়া
হয়।
যে তোমাৰ জীৱনৰ লক্ষ্যটো কি? তেনেহলে কিন্তু সিহঁতে ক'বও নোৱাৰে গম পাইছানে? তাতে হয় কব নেজানো? বা কব মই আজিলৈকে তোমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা নাই, গম পাইছা নাই? বেছিভাগ ল'ৰা - ছোৱালীয়েহে তোমাৰ তেনেকেই কয়।
উম তেনেকে কয়।
অ কিন্তু তোমাৰ আচলতে আমাৰ জীৱনৰ লক্ষ্য থকাটো খুব প্ৰয়োজনীয় কাৰণ অ কাৰণ মানুহৰ এ এ যদি জীৱনত এটা লক্ষ্য নাথাকে তেনেহলে কি হব এই তোমাৰ বতাহীন নাওবিলাক দেখিছা নাই তুমি? যে বঠাহীন নাওবিলাক কেনেকুৱা হয় তোমাৰ নিজৰ এ মানে পানীৰ সোঁতে যোনফালে ঠেলি থাকে সেইফালেকে গৈ থাকে মানে অ মানে তোমাৰ নিজৰ কোনো ক'ত যাম? কি কথা সেইটো একো নাজানে মানে। তোমাৰ যোনে যোনফালে থেলে সেইফালেকে গৈ থাকিব এ তেনেকে খু অ ঠিক তেনেদৰে আমাৰ সেই জীৱনটো তেনেকুৱাই গম পাইছা নাই আমাৰ জীৱনটোত যদি এটা যদি লক্ষ্য নাথাকে তেনেহলে কি হব আমাৰ জীৱনটো মা মানে একো অৰ্থ নাথাকিব আমি
নাথাকি
আমাৰ আমি কোনোবা এটা কামত ভালকৈ মানে হেৰি হ'ব নোৱাৰিম কিবা এটা নিৰ্দিষ্ট অ' নিৰ্দিষ্ট কামত আমি ফ'কাচ কৰিব নোৱাৰিম গম পাইছা নাই
উম উম হয়
কাৰণ অ' কাৰণ যদি আমাৰ জীৱনৰ লক্ষ্য নাথাকে, তেনেহ'লে কি হ'ব আমি মানুহ বিলাক খুব চঞ্চল হৈ যাম
চঞ্চল হৈ যাম হয়
অ এতিয়া তুমি চাবা মানুহৰ জীৱনত কেলৈলক্ষ থাকিব লাগে কাৰণ এজন মানুহৰ যেতিয়া জীৱনত লক্ষ্য থাকিব তেনেহ'লে সেই মানুহজনে প্ৰথম কথা তেওঁ জীৱনৰ যিটো লক্ষ্য, সেই লক্ষ্যটোত উপনীত হ'বলৈ তোমাৰ বহুত কাম কৰিব, গম পাইছা নে নাই তোমাৰ বহুত চেষ্টা কৰিব। আৰু মানে তোমাৰ বহুত সংঘৰ্ষ কৰিব গম পাইছ
উম।
এজন মানুহে জীৱনৰ লক্ষ্যটো পাবলৈ যেতিয়া কষ্ট কৰিব, তেনেহ'লে তেওঁ নিশ্চ সফল হ'বই, তেঁও তাৰ কষ্ট কৰাৰটো ফলটো পাবই, অহ এতিয়া তোমাৰ সেই কি হ'ব, আমাৰ যেতিয়া জীৱনত এটা ল ক্ষ্য থাকিব, তেনেহ'লে আমি প্ৰথম কথা আমাৰ মেইন কথাটোৱে হ'ব আমি কেনেকৈ জীৱনৰ লক্ষ্যতো আমি উপনীত হম
হয় উম
আমি উপনীত, লক্ষ্যত উপনীত হ'বলৈ বিশেষকে ছাত্ৰ-ছাত্ৰীসকলৰ কথা কৈছোঁ দেই ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথম কথা ধৈ ৰ্য্যৰৰ বাঢ়ি যাব সিহঁতৰ, সিহঁতে ধৈৰ্য্য ধৰিবলৈ শিকিব
শিকিব অ'
তাৰ লগতে কি হ'ব ত সিহঁতৰ যিখিনি মানে ফটোআমি
উম
বা ধৰিলোৱা সিহঁতে যে ইমান যে চঞ্চল হৈ থাকে, সেই চঞ্চল অ চঞ্চলতা খিনি তোমাৰ কমি যাব, সিহঁতে জীৱনতোত গহীন হৈ কেনেকে থা কিব লাগে সেইটো বস্তুটো শিকিব, আচলতে জী জীৱনটো কি? জীৱনটোৰ অ কেনেকৈ আমি আচলতে জীৱনটোত ভালকৈ থাকিব লাগে, কেনেকৈ গহীন ভাৱে থাক কিব লাগে, সেইবিলাক কথাবিলাক সিহঁতে বুজি পাব।
হয় হয় উম। উম হয় হয় উম
জীৱনত এটা লক্ষ্য থকাটো ভাল গম পাইছা নাই? তিয়া লক্ষ্য থকাটো ভাল কিন্তু ল ক্ষ্য লগতে আমি কি কৰিব লাগে, গম পাইছা নাই, আমাৰ মানে কি হয় আমাৰ কিছুমানৰ অকল এটা লক্ষ্য থাকে, গম পাইছানে
হয় হয়, অ
আমি যে জীৱনত অকল এটা লক্ষ্য লৈ থাকিব লাগিব সেইটো কথা নহয় কাৰণ আমি আমি আমাৰ জীৱনত যিটো লক্ষ্য লওঁ সেই লক্ষ্য হয়তো আমি উপনীত নহ'বও পাৰোঁ গম পাইছা নাই? সেইকাৰণে আমি জীৱনত তোমাৰ এটা লক্ষ্য থকাৰ পিছতো আন আৰু এটা মানে অন্য লক্ষ্য হিচাপে ৰাখিব লাগে সেইটো কেলে কৈছো কাৰণ মানুহে এতিয়া তোমাৰ এটা লক্ষ্যত টো উপনীত নহ'বও পাৰে গম পাইছা নাই ধৰি লোৱা এটা চাকৰি কথা কৈছো এজন মানুহে যেনিবা তোমাৰ এটা চৰকাৰী চাকৰি কৰিবলৈ বিচাৰি আছে হয়তো সেই চাকৰিটো নাপাবও পাৰে লৰাটোৱে অ কষ্ট কৰিলেও সেই চাকৰিটো নাপাবও পাৰে কাৰণ তোমাৰ পৃথিৱীততো সকলো মানুহকে চাকৰি প্ৰদান কৰিব নোৱাৰে চৰকাৰে গম পাইছা নাই? গতিকে তোমাৰ সেই যদি চাকৰিটো কৰিব নোৱাৰে, তেনেহ'লে জীৱনত- কি কৰি খাব? কিচ, কি কৰি চলিব? সেই তাৰে এটা লক্ষ্য ৰাখিব লাগে। ধৰি লোৱা তো তোমাৰ এই কিবা বিজনেচ আৰম্ভ কৰিবা, সেইটোৰ ওপৰত মানে চাব লাগে অকনমান সেইটো এটা লক্ষ্য ৰাখিব লাগে কিবা ভাল বিজনেছ এটা চাই মেলি এই বোলে মই এইটো বিজনেছ কৰি যদি মই জীৱনত অ এইটো চাকৰিটো কৰিব নোৱাৰো তেনেহলে মই তোমাৰ ভাল এটা বিজনেচ কৰিম সেই গতিকে বিজনেছৰ তোমাৰ আইডিয়াটো ল'ব পাৰে কাৰণ বিজনেজতো বহুত লাভ আছে গম পাইছা নাই
হয়
এতিয়া তোমাৰ বহুত ল'ৰা ছোৱালী এনেকুৱা আছে জীৱনত ল ক্ষ্য নথকাৰ ফলত কি হৈছে তোমাৰ সিহঁতে পঢ়া শুনাটো কিন্তু কমপ্লিট কৰে গম পাইছা নাই সিহঁতি শিক্ষিত হয় কিন্তু শিক্ষিত হোৱাৰ পিছতো কি হয় সিহঁতে ত মানে তোমাৰ ঘৰতে বহি থাকিব লগীয়া হয় মানে গম পাইছে নে নিবনুৱা হৈ থাকিবলগীয়া হয়
উম
ইয়াৰ আচলতে প্ৰধান কাৰণটোৱে হৈছে মানে জীৱনত লক্ষ্য দুটা লক্ষ্য নথকা তেওঁলোকৰ কিন্তু লক্ষ্য নথকা নহয় লক্ষ্য আছিলে এটা সময়ত গম পাইছা নাই কিন্তু তেওঁলোকে মানে সেই লক্ষ্যত উপনীত হবগৈ নোৱাৰিলে গম পাইছা নাই। আৰু তাৰ ফলতে কি হ'ল তেওঁলোকে আজি তোমাৰ ঘৰত এনেই এনে বহি থাকিব লগীয়া অৱস্থা হৈছে
উম উম হয় হয়
আমি সকলোৱে নিজৰ জীৱনত এটা লক্ষ্য ৰখাটো ভাল কাৰণ লক্ষ্য নাথাকিলে আমি তোমাৰ সেই ব ঠাহীন নাৱৰ দৰে আমি জলৈ তলৈ এনেকে ঘূৰি ফুৰিব লাগিব যোনে তোনে আমাক কণ্ট্ৰল কৰিব গম পাইছা নাই সেইকাৰণে আমাৰ জীৱনত এটা লক্ষ্য থকাৰ উপৰিও আৰু এটা লক্ষ্য আমি বান্ধি ৰাখিব লাগে।
হয় হয়।
তুমি আমাৰ জীৱনত যে লক্ষ্য থাকিব লাগে তাৰ বিষয়ে তুমি কি ক'বা?
উম, এতিয়া তুমি কৈছা যে মানুহৰ জীৱনৰ লক্ষ্যৰ ওপৰত বহু খিনি কথা কৈছা। তাৰ ভিতৰত তুমি এটা কথা একদম মানে গুৰুত্বপূৰ্ণ কথা কৈছা কি তুমি মানুহৰ জীৱনৰ দুটা লক্ষ্য। এই কথাটো আচলতে মোৰ জীৱনৰ ক্ষেত্ৰতে আচলতে এটা জ্বলন্ত মানে ধৰা হেৰি বুলি ক'ব লাগিব, উত্তৰ হিচাপে ক'ব লাগিব, হয়' কাৰণ তুমি জানাই যে আমাৰ মোৰ সৰুৰ পৰা আমি একেলগে থকা যিহেতু আমি মই সৰুতে আলোচনা কৰিছিলোৱেই
বা মোৰ জীৱনৰ লক্ষ্য আছিলে চৰকাৰী চাকৰি কৰা। মানে ধৰা মোৰ ঘৰৰ মানুহে বিচাৰিছিলে যে মই চৰকাৰী চাকৰি এটা কৰো। কিন্তু কি হ'ল মোৰ ধৰা আ আৰ্থিক ব্যৱস্থাৰ কাৰণেও আৰু ধৰা কিছুমান বিফলতাৰ কাৰণেও কি হ'ল মই চৰ কাৰি চাকৰিটো পাবলৈ নোৱাৰিলো। কিন্তু এই লক্ষটো কিন্তু মোৰ মূল লক্ষয় নাছিলে, কাৰণ এই লক্ষটো কি হৈছিলে মোৰ ঘৰৰ মানুহে ফৰ্চ কৰি মোক কৈছিলে যে পাৰ যদি তই চৰকাৰী চাকৰি এটা চাবি। কিন্তু কি হ'ল বত বৰ্তমান মই যেতিয়া গম পালো যে চাকৰিটো মানে মই পাবলৈ সক্ষম নহলো তেতিয়া মই আৰু এটা মানে এক্সট্ৰা মই এটা লক্ষ্য ৰাখি থৈছিলো। যে যদি মই এনেকুৱা ধৰণৰ লক্ষ্যয়ত উপনীত হ'ব নোৱাৰো তেনেহলে মই নিজাকৈ এটা বিজনেছ আৰম্ভ কৰিম। এই ক্ষেত্ৰত তুমি বহু কথা কৈছাই, এতিয়া মই ক'বলৈ বিচাৰিছো যে মই যিহেতু নিজৰ লক্ষ্যয়ত উপনীত হ'বলৈ নোৱাৰিলো, মই ভাবি থৈছিলো যে মই বিজনেছ কৰিম, এতিয়া মই চোৱা নিজৰ ঘৰতে তোমাৰ খালি জেগা অকমান- চাই তাত কি কৰিলো মই নিজাকৈ এখন ফাৰ্ম খুলি ললো। যাৰ ফলত কি হ'ল এতিয়া মই নিজৰ লক্ষত উপনীত হ'ব মানে মেইন যিটো লক্ষ্য আছিলে সেইটোত উপনীত হ'ব নোৱাৰিলেও যদিও এতিয়া মই নিজাকৈ স্বাৱলম্বী হৈ কাম কৰি খাব পাৰিছো।
তাৰে প্ৰধান কাৰণটো কি এতিয়া মই যিহেতু জীৱনত দুটা লক্ষ্য ৰাখিলো সেয়েহে মই এনেদৰে সক্ষম হ'ব পাৰিলো। এতিয়া সেই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছো যে মানুহে কিয় দুটা লক্ষ্য ৰাখিব লাগে। এতিয়া মই যিহেতু চোৱা, চৰকাৰী চাকৰি নাপালো যদিও মই নিজাকৈ এটা বিজনেছ আৰম্ভ কৰিলো যাৰ ফলত কি হ'ল মই এতিয়া কি মই নিজে ক'বলৈ বিচাৰিছো আচলতে গৌৰৱ হিচাপে নহয়। এতিয়া মই যিমান খিনি টকা আৰ্জন কৰি আছো উপাৰ্জন কৰি আছো এইখিনি আচলতে এটা চৰকাৰী চাকৰি সমান হয় কাৰণ তুমি চাবা তুমি গাহৰি ফাৰ্মৰ কথা নিশ্চয় শুনিছা? এতিয়া মই এতিয়া নিজাকৈ মানে সেই গাহৰি ফাৰ্ম চলাই আছো সেই হেতুকে মই ক'বলৈ বিচাৰিছো, এতিয়া কি হৈছে মই চাকৰি নাপালো যদিও মই মানে নিৰাশা হৈ নগলো মই হাৰ মনা নাই। কাৰণ মই ভাবিলো যে যদি চাকৰি নাপাও তেনে হ'লে কিবা এটাটো কৰিবই লাগিব এনেও। সেয়েহে মই গাহৰি ফাৰ্মটো ষ্টাৰ্ট কৰি কি হৈছে মই এটা গাহৰি তেতিয়া নাই বুলি কলেও মই নব্বৈ হাজাৰ বা আশী হাজাৰ টকাকৈ পাওঁ এটা গাহৰি বিক্ৰী কৰিলে। সেই ক্ষেত্ৰত মানুহে লক্ষ্য কৰিব লাগে যে মানুহৰ লক্ষ্যটো যে কিমান দৰকাৰী মানুহৰ। কাৰণে সেইটো কথা গুৰুত্বপূৰ্ণ ভাৱে লব লাগে কাৰণ চোৱা- কিছুমান ল'ৰা ছোৱালী কি কৰে পঢ়া শুনা একদম খুব ধুনীয়াকৈ পঢ়া শুনা কৰে- তেওঁলোকে ভাবে মই ডক্তৰ হম কিন্তু তেওঁলোকে ডক্টৰ হব নোৱাৰিলে কি কৰে তেওঁলোকে একদম হাৰ মানি যায়। তেওঁলোকে ভাবে মই ডক্তৰ হব নোৱাৰিলো জীৱনত একোৱেই কৰিব নোৱাৰিল কিন্তু লক্ষ- লক্ষ্যটো এনেকুৱা বস্তু নহয় যে অকল তুমি ডক্তৰে হ'ব লাগিব, বা ইঞ্জিনিয়াৰে হ'ব লাগিব তেনেকুৱা নহয়। তোমাৰ লক্ষ্যতো বিভিন্ন ধৰণৰ হব পাৰে সেই ক্ষেত্ৰত যদি আমি চাওঁ, যে কিছুমানে ভাবে কি মই ডাঙৰ হলে এখন ডাঙৰ হোটেল খুলিম বা কিছু- কিছুমানে ভাবে মই এনকুৱা ধৰণৰ এখন গেলামাল দোকান খুলিম। এ কিছুমানে বিভিন্ন ধৰণৰ ভাবিব পাৰে এতিয়া কিছুমানে ব্ৰইলাৰ মানে ধৰা ব্ৰইলাৰ যি- মাংস বেচে- বা মাংস কাটিঙৰ দোকান খুলিম বুলি ভাবিব পাৰে বা কিছুমানে বিভিন্ন ধৰণৰ কোম্পানী খুলিম বুলি ভাবি- আচলতে লক্ষ্যবোৰ তেনেকুৱা ধৰণৰ। আৰু মাক দেউতাকক সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে যে- লৰা ছোৱালীৱে যে কি কৰিবলে আগ্ৰহী হৈছে। সেই ক্ষেত্ৰত মানুহে মাক দেউতাকে অকমান গুৰুত্ব দিব লাগে কাৰণ, -
লাগে হয়।
তুমি যেতিয়া সেই কথাটো গুৰুত্ব দিবা বা মাক দে দেউতাকে যেত- তিয়া ল'ৰা ছোৱালীৰ যিটো ভৱিষ্যত- তেওঁলোকে কি হবলৈ বিচাৰিছে সেই ক্ষেত্ৰত যেতিয়া গুৰুত্ব দিব তেতিয়া তেতিয়াহে- সেই ল'ৰা ছোৱালী মানে সেই ল'ৰা ছোৱালীজন ভৱিষ্যতে আগবাঢ়িব পাৰিব। এতিয়া যেনিবা ল'ৰা ছোৱালী জনে ভাবি আছে মই এখন গেলামালৰ দোকান- খুলিম বা মই হোটেল খুলিম বা হোটেল মেনেজমেন্টৰ কিবা পঢ়িবলৈ যাম- কিন্তু, মাক দেউতাকে যদি তেওঁলোকক ডক্তৰ হবলৈ বা ইঞ্জিনিয়াৰ হবলৈ ফ'ৰ্চ কৰি থাকে- তেতিয়া তেওঁলোকে জানো সেই নিজৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰিব নোৱাৰে। কেতিয়াও নোৱাৰে কাৰণ তেওঁলোকৰ লক্ষ- ক্ষ আছিলে বেলেগ এটা কিন্তু মাক দেউতাকে ফ'ৰ্চ কৰি- তেওঁলোকক বেলেগ এটা লক্ষ্যত উপনীত কৰিবলৈ বিচাৰি আছে সেই ক্ষেত্ৰত-
তেনেহলে সেই বস্তুটো তেওঁলোকে নেৰা- নেপেৰাকৈ লাগি হলও সক্ষম হবই। সেই ক্ষেত্ৰত আজিকালিৰ মাক দেউতাকো শিক্ষিত তেওঁলোকেও জানিবই যে ল'ৰা ছোৱালীয়ে কি- কৰিবলৈ বিচাৰিছে। সেই বস্তুটোৰ প্ৰতি গুৰুত্ব দি সেইটোহে আচলতে পঢ়াব লাগে। এতিয়া বিভিন্ন এতিয়া- কিছুমানে হোটেল খুলিম বুলি ভাবিলো আজিকালি হোটেল মেনেজমেন্টৰো শিক্ষাৰ ব্যৱস্থা আছে। তোমাৰ বিভিন্ন নগৰ চহৰত- এইবিলাকত শিক্ষাদান কৰা হয় সেই ক্ষেত্ৰত যদি লৰা ছোৱালীজনে যদি চিধাই- হোটেল মেনেজমেন্ট পঢ়ি আহে তাৰ পিছত যদি তেওঁ- এখন হোটেল খোলে হয়টো তেওঁ সেই অঞ্চলটোৰ ভিতৰত এখন বি- বিখ্যাত হোটেল খুলিব পাৰিব মানে একদম চবত- কৈ ডাঙৰ হোটেল খুলি তেওঁৰ জীৱন আহ মানে জীৱনৰ যি লক্ষ্য সেয়া-